হেল্ল',
হেল্ল',
হেল্ল',
শুনিছানে।
অ, তোমাৰ মাতটো অকমান সৰুকে আহিছে এতিয়া শুনিছো বাৰু।
এতিয়া কি কৰিছা।
মই ভাত বনোৱাত লাগিছিলো অ, এক মিনিট ৰ'বাচোন দেই। অ, কোৱা।
কি কৰিছ আমি।
মই ভাত বনোৱাত লাগিছিলোহি তুমি
কৰি আছো। ভাত খাই খালী এনে বিচনাতে পৰি আছো।
অ, ভাত খালা?
অ', বাকী ঘৰৰ চবৰে খবৰ চবৰ ভাল?
মা, চবৰে ঠিকেই মাৰহে গাটো ইমান ভাল
অ, ঔষধখিনি দেবাংগই ক'লেনে বাৰু।
সি জানো পাই মাক কৈছে চাগে, মইহে ঔষধৰ কথা গম পোৱা নাই।
সি নিজেও চব গম নাপায়। সময় তাক কোৱাই নাই, মালৈ মই হেৰিখিনি লৈ গৈছিলো। আহ, গেছ টেবলেট যে গেছৰ টেবলেটটো মই সৰহকে দিবলৈ দিছো। এবছৰ মানকে হোৱা অ' উলিয়াই মেলি মই কম দিয়া উলিয়ালে কবা।
কাইলৈ অ' কাইলৈ ভিডিঅ' কল কৰিম, ত পিছত তুমি চাই পেলাই কৈ দিবা কোনটো কোনটোৰ ঔষধ হয়।
ক'ব লাগিব। মই তাক কৈছিলোৱে ফোন কৰিবা, মই তোমাক কৈ দিম বুলি।
অ'
হেল্ল'
কোৱা।
উম, কালি মাৰ প্ৰেছাৰ টেবলেট আনিব যাম বুলি কৈছিলে, আনিলে নে নাই?
কালি নাই আনা। আজিহে আনিব।
কালি যাওঁ বুলি কৈছিলে, প্ৰেছাৰৰ টেবলেট আনিবলৈ।
জানো নানিলে আক', দোকান বন্ধ হৈছে কিবা তেনেকুৱা। আৰু নহ'লে সদায় নেপায়। মানে চবৰে খোৱাটো নহয় যে। এনে প্ৰায়ে চবে অমি, অমেজ সেইকেইটাই খায়।
অ'
সেইটো নহয় যা, মাৰ কিবা বেলেগ।
অ', অম অমেজটো গেছৰ
অ', গেছৰ হেৰি এই ষ্টেমল' ফাইভ ষ্টেমল' কিটা, সেইকেইটা নহয়।
এ' টেলমিসাৰ্টন খায় নি?
জানো! মই মোৰ ঔষধৰ কথা ইমান নাজানো। ধুনু ভাইটিয়ে আনে যে।
কিন্তু, উম, তোমালোকৰ মায়ে অলপ বেছি পাৱাৰৰ খায়। আমাৰ হাতত মানে কম পাৱাৰৰহে আছিলে সেইকাৰণে মই নিনিলো তোমালোকৰ মালে।
সিহঁতে জানেই এতিয়া কোনকেইটা কিমান পাৱাৰৰ হয়।
অ', অ'
মই আজি কৰবীহঁতৰ ঘৰত থাকোতে দেৰি হওঁতে হওঁতে চাহে খোৱাই নহ'লে।
মই যে আজি অ' সিদিনাখন তপ এটা অৰ্ডাৰ কৰিছিলো হা, ঙঞওৱান নাইনটি নাইনৰ আছিলে। তাৰ পিছত মই এ' অফাৰ, তাৰ মানে, সেই যে কুপন থাকোঁতে যে দিওঁ আধা দিওঁতে
উম।
অকল নাইনটি নাইনত পৰিছিলে যে অলপ যে চৰ্ট টপবিলাক যে।
ইমান ধুনীয়া আহিছে জানা পুৰা কটন
অ' ময়ো এটা দি থৈছো। হেৰি টকা, উম, ওৱান নাইনটি নাইনৰ। এইটো মানে ক্ৰীম ৰঙৰ অফ হোৱাইট।
কুপন দিছিলা নে নাই?
কুপন নাই কুপনখন মানে মই পাইছো এহেজাৰ টকাৰ বস্তু দিলে পাঁচশ টকা এটা হেৰি হ'ব মানে। কৰো, এহেজাৰ টকাতকে বেছি মানে এহেজাৰকে কম আৰু। তাতকে বেছিকে দিলেও মানে পাঁচশ টকা এটা কমিব। এতিয়া মই এহেজাৰ টকাৰ কাপোৰ অহ মানে পাঁচশ টকাৰ কাপোৰ এতিয়া দিবলগীয়াত মোৰ নাই। দু-দুদিনৰ পিছত লম আৰু থাকিব কুপনখনত আজি
উম মই জুলাই মাহত লম আৰু।
এমাহ থাকে নেকি ন।
হা।
এমাহ এমাহ থাকিম হ'ব কুপন‌ খন।
অ মই জুলাই মাহত ল'ম এইটো মাহত ল'বলৈ নাই মানে
উম। অ, '
কিন্তু তেনেকৈ একেবাৰে ফ্ৰীটো অহা নাই আৰু
অহ মোৰো একেবাৰে ফ্ৰীতে অহা নাই।
এই একেবাৰে ফ্ৰীটো মাজে মাজে হয়।
একদম ফাৰ্ষ্ট আছিলে। উ মই সিনাখনত দিবাংগ সচলৈ যাওঁতে। এ ত পাৱ নাই টোব এটা কিনি গৈছিলো। সেইটা পিন্ধি ভাল লাগে । সেইকেইটা পিন্ধি ভাল লাগে আৰু বুলি
আৰু গৰমত কটনো হ'ব লাগে। আৰু বগা হ'ব লাগে তাৰ সমমান শান্তি নাই আৰু
বগা বগা দুটা আনি লৈছিলো এতিয়া মই তাপাৰা মই কলেজলৈ পিন্ধি পিন্ধি গৈছো তাৰছত এটা সে ত সেইদিনাখনো ডিপাকৰ হঁতৰ ওচৰলৈ যাওঁতেও পিন্ধি আছিলো। তছত সেইটো মই মাহীহঁতৰ ওচৰলৈ ঘৰ ঘৰলৈকে গৈছিলোঁ।
উম।
তেতিয়াও পিন্ধিছিলো তোমাৰ সেইটো।
গৰমত ষ্টাইল কৰিব নোৱাৰিও। অ মানে দেহাটোৱে যিটো শান্তি পায় সেইটোৱে শান্তি আৰু
অ ন
সঁচাকে । মানে তুমি যিমান ভাবিলো যে পিন্ধিম কিবা নাই ন নোৱাৰি গৰমত মানে একেবাৰে গাটো শান্তি পালেই হ'ল আৰু পিন্ধিলো।
এজনী ছোৱালীৱে ইমান ধুমা কে ফুলা তপ এটা পিন্ধি আহিছিলে দেবাংগগক সুধিবাচোন
উম এই গৰমত যে কলা দেখিলে মানে নিজেতো নোৱাৰি বেলেগে বেহা
ওপৰৰ পৰা তল লাগে খোলা আৰু কি লাগে দেবাংগত শিকি কৈছ নাই নিজে নিজে দেখিবলৈ বহুত ধুনীয়া লাগিছে বুলি ভাব পিছ বল বোলে।
উম। এনেই ভাল লাগিলে গৰমত যে এনেকে দেখি বিলো ভাল ন লগাগাওঁ।
সেটোৱে।
মানে লোকৰো গৰম লাগে নিজৰটোতো লাগেই লোকৰো গৰম লাগে দেখি পেলাই।
এনে বাগে ইমান ধ্যান নিদিয়ে হয় ন,
অ, 'কাপোৰ কানি এইবিলাক ইমান চাই মেলি নাথাকে
সেইদিনাখনত স অ সেইদিনাখন পুৰা দান তাৰমানে সিয়ে ধ্যান দিছে তেন্ত ভবাচোন তাই দেখিবলৈ সঁচাকে মানে
কেনেকুৱা লাগিছে অ আমি বাৰ ছোৱালী মানুহে ছোৱালী মানুহক চোৱটো বেলেগ।
আহ সেইটোৱয়।
ফেনখন আমাৰ লেতেৰা হৈ আছিল দেই চফাৰ কৰি দিলো আজি স্পীডটো বাঢ়ি গ'ল
অ'
ইমান দিগদাৰ হৈছিল নহ'লে এইকেইদিন গৰম।
সিও কিন্তু চব সৰু- সৰু কথা ধ্যান ৰাখে ন
উম।
মই নহয় বেয়াও লাগিছে।
উম।
মোৰ নহয় তাইৰ চাব কথা ধ্যান ৰাখিছে। মোৰ তেনেকুৱাত মোৰ তেনেকুৱাত বেয়া লাগে মোৰ দুখ লাগে।
উম বুজি পাইছো বাৰু মই।
মই কলো মই খাব পোৱা নাছিলো হা।
উম।
গায়ক নাখাওঁ বুলি কলে।
এ সেইটো তুমি দুখ নকবা মোৰো তেনেকুৱা মানে এ'
হ
আহ মোৰো কেতিয়াবা মানে এদিন সেইদিনাখন মই দিওঁতে মানে তুমি খোৱাাম মই নেখাওঁ দিয়া তেনেকে কৈছিলে মই বোলো দিছোঁ খোৱা চবকে নিদি নিদিওঁ নহয়।
অহ
মাক আৰু তোমাকে যি দিওঁ আকৌ ভাল পোৱা বস্তু মানে। কালা কান মই ভাল পাওঁ। কিন্তু মই কালা কানো শ্বেয়াৰ কৰিছো আহ- আহ মানে মোক কালা কান আৰু সি জাননে মই কালা কান ভাল পাওঁ সেইটো কাৰণে সিও কালা কানে খায় আৰু সিও ভাল পায়। তাৰপিছত সি মানে মই দিওঁতে সি কতে তুমিয়ে খোৱা দিয়া মই নেখাওঁ বুলি মই বোলো খোৱা মই চবকে নকৰো আকৌ মাক আৰু তোমাকে যি কৰো। সেইটো কাৰণে দিছো যেতিয়া খাব নাই। এনে এইবিলাক সি চব খাই কালা গানটো ভাল পাওঁ কাৰণে। খাব বিচৰা আছে যে তেনেকুৱা মানে।
অ' নহয় মোৰ উ অলপ বেয়া লাগে তাৰ মানে বেলেগৰ বস্তুত ইমান ধ্যান দিলে
উম, যেনে কি ধ্যান দিলে
একে কেপেনা চেপেনালৈকে চম্ভালি থৈছে
উম,
নিজৰ বেগত সুমুৱাই
ও
অ' সৰু সৰু কথাত ধ্যান দি আছে মানে এনে মই তাক বেয়া নাপাওঁ হা কিন্তু মোৰ এনেকুৱা কাম বিলাক। মোৰ মানে এনেকুৱা মোৰ মানহজননীে বেয়া লগা হৈ যায় গ' লাষ্টত।
উম।
আৰু ন পাৰ্কৰ ত নো যোৱা নহ তেনেকেতো ক'লেতো মইতো এ নাগাজ বুলি নকওঁ ন' তেওঁ নিজেতো নাযাওঁ বুলি ক'লে হ'ল কাৰণ তাইতো লগৰো অহা কথা আছিলে নাহিলেহে
হ'ব ৰ' বাৰু মই কৰি আছো
অ অ
অ